কৰি আছ?
অঁ, এনেই আছো ৰ'বা, তুমি?
অঁ, মই এনে আছো। এনেই তুমি মই শুনাইছিলো আৰু। তুমি বোলে কিবা হেৰি কৰা বোলে অনলাইন দোকান কিবা কাম কৰা বোলে।
অঁ।
অঁ, মই এটা দোকান খুলিম বুলি ভাবি আছিলোঁ, ক'ব পাৰিবা নেকি?
অঁ, অঁ, কোৱা, অঁ, কোৱাচোন?
মই এটা দোকান খুলিম বুলি ভাবি আছিলো আৰু। কি দোকান খুলিলে ভাল হয়?
অঁ, কি দোকান খুলিলে ভাল হয়? অঁ, -
মানে য'ত মানে ৰেগুলাৰ কাষ্টমাৰ থাকিব আৰু।
তেনেকুৱা টাইপৰটো তুমি এই গোটেইখিনি বস্তু পোৱা সেনেকুৱা টাইপৰে খুলিব পাৰা। কাৰণ মানুহৰ তো যেনেকা চাউল, দালি এইবোৰতো প্ৰয়োজন হৈয়ে থাকে। সেইখিনিও তোমাৰ তাতে- পায়ে গ'ল গোটেই খিনি আৰু পাৰিলে তুমি অকমান যদি চব্জি সেনেকেও ৰাখা, ত তেতিয়াও ভাল হয়।
অঁ, সেইটোৱে সুধি আছিলো। আৰু তুমি কিবা কনটে- কৰিব পাৰা নেকি বা যিবিলাকৰ বিষয়ে কিব জানা নেকি কনটেন্ট ক্ৰিয়েচন কি হয়?
অঁ, সেইবোৰতো মই মানে ভালদৰে গম নাপাওঁ। তুমি গম পোৱা নেকি?
হয়, মানে কি মানে শুনিছিলো আৰু মই। এৰি কিবা ফেচবুক, ইনষ্টাগ্ৰাম, কিবা কিবি ইউটিউব আছে নহয়। হয়, সেই বিলাকৰ ভিতৰত মানে আৰু।
উম, উম।
আ তোমাৰ হেৰি হয় আৰু কনটেন্ট বিলাক এৰি দিয়ে।
তাতে তেনেকুৱাকে কৰা যায় আৰু। তাতে তোমাৰ যিবিলাক বস্তু আৰু বিক্ৰী কৰিবা বুলি ভাবিছা আৰু তাতে ক'ত- তোমাৰ সেইবোৰ ফটো উঠাই কিনে বা কিবা- ভিডিঅ' পঠাই কিনে আৰু তুমি তাতে ক্ৰিয়েচন কৰিব পাৰা আৰু। প্ৰচাৰ কৰিব পাৰে যেনেকৈ আৰু নিউজ পেপাৰ-
অঁ।
সেইবোৰ হয় আৰু। তুমি কিবা মাৰ্কেটিঙৰ বিষয়ে কিবা জানা নেকি? মাৰ্কেটিং কেনেকৈ কৰিব পাৰি আৰু বস্তুবিলাকৰ।
অঁ, মাৰ্কেটিং হা?
মাৰ্কেটিং কেনেকে কৰিব পাৰি?
অঁ, মাৰ্কেটিং তুমি অঁ কৰিব পাৰা। ধৰা তোমাৰ অঁ, নিজৰ সামগ্ৰীবোৰ বা তুমি যিহৰ ওপৰত- কৰিবা সেৱাৰ বিষয়ে মানুহবোৰক তোমাৰ অ মানে কিনিবলৈ মন কৰাব লাগিব। ই কি তোমাৰ তাৰপিছত তোমাৰ বিজ্ঞাপনে নহয় গ্ৰাহকৰ সমস্যা বুজিব লাগিব মানে তুমি এতিয়া অ' তুমি এখন কাম কৰি আছা দোকান খুলিছা গ্ৰা এইটো গ্ৰাহকৰ বা সেইটো প্ৰয়োজন হয় কি নে নহয় সেইটো আগতে সুধি ল'ব লাগিব মানে তেওঁৰ মানে সমস্যাটো কি। তুমি এতিয়া ফ্ৰেছোৱাছে আছে এটা বিক্ৰী কৰিবা, তেওঁৰ হয়তো সেইটো নালাগিবও পাৰে। ত' আগতে আমি মানে সমস্যাটো আমি জানিব লাগিব যে তেওঁ কি লাগে বা এতিয়া ধৰা কোনোবাই আ কিবা ধৰ কিবা বনাব আৰু ঘৰত এতিয়া চাউল লাগে বা ডালি সেনেক কি লাগে তেওঁক যদি নোখোধাকে আমি কৈ থাকোঁ চাউল লৈ যাওঁক দালি লৈ যাওঁক সেনেকে নহ'ব ন' তেওঁৰ সমস্যাটো কি বা কিহৰ প্ৰয়োজন হৈছে সেইটো আমি সুধি কেনে, গম পাই কেনে তাৰপিছত আমি তেনেকে মাৰ্কেটিং কৰিব পাৰোঁ আৰু তুমি মাৰ্কেটিঙৰ উ, যদি তুমি ভাবিছা যে প্ৰচাৰ কৰিবা, তুমি এখন দোকান এখন খুলিছা ত' সেই দো খনৰ ওপৰত তুমি প্ৰচাৰ কৰিব বিচাৰিছা তেনেকে তুমি কেতিয়া আ কিছুমান মানুহক তুমি কৈ দিব পাৰা যে এনেকে মই দোকানখন খুলিছোঁ বা তোমাৰ ফেচবুক, হোৱাটছাপত সেনেকেও তুমি ষ্টেটাচ লগাই দিব পাৰা। যে মোৰ এখন দোকান আছে সেনেকে কোনোবাই দৰকাৰ পৰিলে এনেকে আহিব পাৰিব। বাৰু তুমিতো কনটেন্ট আ, ক্ৰিয়েচনৰ কথা কৈ আছিলা সেইটোৰ বিষয়ে অকমান ভালদৰে কব পাৰিবা নেকি মই মানে তেনেকুৱা গম নাপাওঁ।
মই কণ্টেণ্ট ক্ৰিয়েচন কৰিম বুলি ভাবি আছিলোঁ লগতে সেইকাৰণে সুধিছিলোঁ আৰু। কণ্টেণ্ট ক্ৰিয়েচন মই শুনিছিলোঁ কিবা ফেচবুক, ইনষ্টাগ্ৰাম কিবা ইউটিউবৰ বাবে আৰু। ফটো ভিডিঅ' যিবিলাক আৰু কিবা লিখি কিনে আৰু। তাতে তোমাৰ ৰীল বনাব পাৰা, তাতে ইনষ্টাগ্ৰাম বা তোমাৰ ইউটিউব ছৰ্টছ এৰিব পাৰা তাৰপিছত আৰু তাৰ বিষয়ে মানে তোমাৰ যিবিলাক বছ টো লাগে আৰু লাগতিয়াল বস্তু সেইবিলাকক মানে গ্ৰাহকক তথ্য দিয়া ভাবে আৰু, আৰু তোমাৰ মনোৰঞ্জন দিয়া বাবে। কা কাছমানে জ কি বুলি কয় কাষ্টমাৰৰ তোমাৰ সমস্যাত টো সমাধান কৰাৰ বাবে আৰু, তেনেকুৱা ধৰা তোমাৰ এটা গামোচা লাগে গামোচা বিক্ৰী কৰিবলৈ বিচাৰিছা আৰু, সেইটোৰ বাবে তুমি সেইটো পিন্ধি কেনে বা তোমাৰ কেনেকুৱা লাগিছে এইটো বিষয় আৰু। তাতে কমেন্ট দিব পাৰা সেইটোয়ে আৰু, মই ভাবিছোঁ আৰু এনেকুৱেকে কণ্টেণ্ট ক্ৰিয়েচন কৰে নেকি।
অ' আচ্ছা আচ্ছা, মইও মানে তেনেকে মানে এটা গম পোৱা নাছিলোঁ।
উ, এনে তুমি ক'ব পাৰিবা নেকি এনেই মোৰ সৰু ব্যৱসায় যি এটা কৰিম আৰু তাতে মা কেটিঙৰ কেনেকুৱা কি জৰুৰী হ'বনে নহয়, ক'ব পাৰিবা নেকি অকমান?
কিহ মানে কিহৰ কথা ক'লা?
মই মানে সৰু ব্যৱসায় এটা কৰিম বুলি ভাবিছিলোঁ।
উম, উম।
তাতে উ, মাৰ্কেটিঙৰ ইমান বেছি এটা জৰুৰী হ'বনে নহয় যাতে নে আৰু এডভাৰটাইজমেন্ট বহুত দিন লগাব লাগিব। হেইটো সুধিছোঁ আৰু কি কৰিলে ভাল হয়।
ধৰক সৰু ব্যৱসায় যদি তোমাৰ বছ বস্তু ভাল হ'লেও মানুহে নাজানিলেও নিকনে। তোমাৰ এতিয়া দোকানখন। সৰু কিন্তু তুমি মানে মানুহে গম নাপায় তেতিয়াতো আৰু তোমাৰ পৰা নিকিনিব ন।
অঁ।
ত
ত' মাৰ্কেটিঙৰ নতুন গ্ৰাহকে আন আৰু পুৰণা গ্ৰাহকো ধৰি ৰাখে। মানে তুমি নতুন গ্ৰাহক আকৌ তুমি কৈ আছা যে এইখন ইয়াতে পাই বা এইখন এনেকুৱা তাইপৰ ল'ব পাৰিব। আৰু পুৰণা গ্ৰাহক যোনবোৰে বস্তু লৈ গ'ল, তেওঁলোকো আমাক লাগিব ন? কাৰণ তেওঁলোকোতো আমাৰ আহিব লাগিব। আমাৰ দোকানখনত। তোমাৰ দোকানখনত আহি কেনে বস্তু কিনিব লাগিব। ত' তুমি সেই ধৰি ৰাখিব লাগিব। আজিৰ দিনত ফেচবুক হোৱাটছপ বিনামূলীয়া কৈ প্ৰচাৰ কৰিব পাৰি। তুমি এতিয়া ফেচবুক, হোৱাটচএপত বিনামূলীয়াকেই দিব পাৰি। কোনো কাকো আমাৰ পইচা দিব নালাগে যে, মোৰ এখন দোকান আছে। বা আছে। একো দিব নালাগে। বা তুমি এখনৰ কাম কৰা। এতিয়া অসমৰ বহু ঘৰুৱা আচাৰ, পিঠা, হস্তশিল্প মাৰ্কেটিঙৰ বাবেই ডাঙৰ হৈছে।
আচছা।
গম পোৱা নে?
গম পাইছো ৰ'বা। মই চাইছিলো কেইটমান বিষয়ে চাইছিলো। আৰু মই হেৰি তাতে ফেচবুকত চাইছিলো মই।
অ অ।
ফেচবুত চাইছিলো আৰু মানে। হেৰি তুমি ক'ব পাৰিবা নিকি? বিক্ৰী আৰু বা মাৰ্কেটিংৰ মান পাৰ্থক্যটো কি? মই মানে ভাবিছিলো। বিক্ৰীতো মানে গ্ৰাহকৰ সামগ্ৰী দিয়াতো। আৰু। আৰু মাৰ্কেটিং মাজৰ পাৰ্থক্যতো কি ক'ব পাৰিবা নেকি?
মাৰ্কেটিং হ'ল তোমাৰ মানুহে আপোনাৰ বস্তুৰ প্ৰতি মানে, তোমাৰ বস্তুৰ প্ৰতি আৰু আগ্ৰহী কৰা কাম। বা বিক্ৰী হল মানুহে, মানুহক বস্তুতো কিনোৱা কাম। এতিয়া মাৰ্কেটিংটো, আমি আমাৰ বস্তুত প্ৰতি তাক মানে যেনেকে আগ্ৰহ কৰালে, অ বস্তুতটো কিনিবই আৰু যোনটো বিক্ৰী কৰা হয়। সেইটো বি বিক্ৰী কৰাই, আৰু দিয়া কাম আমাৰ।
মাৰ্কেটিঙে কয় এইটো আপোনাৰ বাবে ভাল। আৰু বিক্ৰীয়ে কয়, আহক এতিয়াই কিনক মানে ক'ব যেনেকে আমি মাৰ্কেটিং কৰি আছোঁ। এতিয়া কম, যে এইটো আপোনাৰ কাৰণে ভাল হয়। আপুনি এই এইটো কিনক। মাৰ্কেটিং সেইটো হয়, আৰু বিক্ৰীটো মানে এতিয়াই কিনক। যেনেকুৱা ফেঞ্চি বজাৰত আমি গ'লে সিহঁতে আমাক মাতি থাকে। এতিয়া লৈ যাক লৈ যাক। কিন্তু আমাক সিহঁতেতো নকয় ন, এইটো কাৰণে ভাল হয়। তেনেকে আমাক বুজাই নিদিয়ে। এতিয়া কোনটো বা কাৰ কাৰণে ভাল হয় সেইটো আমি গ্ৰাহক চাই কেনে আমি গম পাম ন?
মাৰ্কেটিং নকৰিলে মানে বিক্ৰী আ কঠিন হৈ পৰে। তুমি যদি মান মাৰ্কেটিং কৰিব নোৱাৰা, তেনেহ'লে তোমাৰ দোকানৰ বি বহুত কঠিন হৈ পৰিব। দুটা লগ হ - হৈ মানে ভাল ব্য়ৱসায় কৰিব পাৰিবা।
সেই কাৰণে, চাগে কনটেন্ট ক্ৰিয়েচনৰ লগত মাৰ্কেটিঙৰ বিক্ৰীৰ মাজত মানে বহুতো মানে হেৰি আছে ন ডিপেনডেঞ্চিটো আছে।
উম, উম।
আত্ছা, এনে হেৰি ভাল কন্টেনট কেনেকৈ বনাব পাৰি কিবা- জানা নেকি? মই ভাবিছিলো কিবা- কেমেৰাটো লৈ কিনে আৰু ফটো ভিডিঅ বনাই কিনে এডিট কৰি কিনে ডাইৰেক্- এৰিলেই হ'ল আৰু যিবিলাকত মানে উ আমাৰ সামাজিক মাধ্যম আছে। যেনে তোমাৰ- ইনষ্টাগ্ৰাম, ফেচবুক তেনেকুৱাকে ডাইৰেকটলিো কৰিব নোৱাৰি চাগে?
তেনেকে ডাইৰেকে চোলেও- কৰিব আঁ নোৱাৰিয়ে।
কেনেকৈ কৰিবলৈ ভাল হ'ব?
এতিয়া ভাল কন্টেন্ট এখন তোমাৰ প্ৰথম বনাবলৈ প্ৰথমে আঁ তোমাৰ গ্ৰাহক কোন- কোন সেইটো জানিব লাগিব, এতিয়া তোমাৰ গ্ৰাহকটোক- কেনেকুৱা ধৰণৰ গ্ৰাহক তোমাৰ তাতে আহিব বা কোনটো গ্ৰাহক তোমাৰ হ'ব? তেনেকুৱা গ্ৰাহক আমি জানিব লাগিব মেইন। তাৰপিছত আমি তেওঁলোকৰ সমস্যা কি বা ভাল অঁ- সমস্যা কি আৰু ভাল পাই কি, মানে তেওঁ মানে কি ধৰণৰ বস্তু ভাল পাব সেই- টো বুজি ভিডিঅ' বা ফটো বনাব লাগে, এতিয়া মানুহ- বোৰে আমাৰ গ্ৰাহকবোৰে বা কেনেকুৱা ধৰণে তোমাৰ হোৱাটছএপতোতো বহুত মানুহ আছে তোমাৰ গ্ৰাহক হৈ যাব। পাৰে, কিন্তু সিহঁতৰ ভাল লগা সেনেকুৱা টাইপৰ কিবা বনাব লাগিব ন, তে তোমাৰ সহজ- প্ৰসাদ বা পষ্টকৈ আঁ ফটো এখন সঁচা কথা কওঁক। যেনে জৈৱিক শাক পাচলি বিক্ৰী কৰিলে খেতিৰ ভিডিঅ' দেখুৱায়। নিয়মিতে পোষ্ট কৰিলে মানুহে মনত ৰাখে। তুমিতো এইটো চাইছাই ন' এনেকে খেতি পথাৰৰ এইবোৰ- ভিডিঅ' সেনেকুৱা ভিডিঅ' ফটো সেনেকে লগাই দিয়ে। কাৰণ সিহঁতৰ যাতে মানে- মানুহবোৰে মনত ৰাখে আৰু খিনিয়ে। অঁ' তুমি বাৰু গম পোৱা নেকি ছচিয়েল মিডিয়াত- মানে বিক্ৰী কেনেকে বঢ়াব পাৰি গম পোৱানে তুমি?
চচিয়েল মিডিয়া মানে হেৰি ইনষ্টাগ্ৰাম, ফেচবুক সেইবিলাকৰ সহায়ত ন'?
অ‌ঁ'
সেই তাতে গ্ৰাহকৰ তোমাৰ কমেণ্টৰ উত্তৰ দি কিনে আৰু। যিবিলাক আমি কণ্টেণ্টখিনি বনাম। তাতে গ্ৰাহকৰ যিবিলাক কিবা সমস্যা থাকিলে, সেই ভিডিঅ'তে- তেখেতে আৰু হেৰি কৰিব কমেণ্ট কৰিব, তেখেতৰ কমেণ্টৰ উত্তৰ দি কিনে- তোমাৰ হেৰি- ভিডিঅ' কৰি কিনে আৰু তাতে ভালকৈ এইবিলাক বস্তুখিনি বুজাই দিব পাৰিম আৰু। বা তোমাৰ লাইভ আহি কিনে যিবিলাক তোমাৰ হেই ইনষ্টাগ্ৰাম বা ফেচবুকত কিবা লা- ইউটিউবত লাইভ আহে নহয়, তেনেকৈ লাইভ আহি কিনে- আমাৰ ডিভাইজৰ বিষয়ে কিবা যদি সমস্যা হৈ আছে, তেখেতৰ বিষয়ে ভাল- দৰে বুজাই কিনে আৰু। যেনেকুৱা মই চাইছিলোঁ আৰু কিবা ক্ৰেজিনছ আছে নেকি? ক্ৰেজি এক্স ৱাই জেডৰ, তেনেকুৱাকে কিবা প্ৰব্লেম হৈ আছিল, অসুবিধা হৈ আছ- ছিলে, তেখেতে মানে কিবা ইউটিউবত লাইভ আহি কিনে আৰু ইনষ্টাগ্ৰামত তেখেতে ভাল- দৰে বুজাই দিলে, যে এইটো এনেকৈ কৰিব, এনেকৈ কৰিলে আৰু অসুবিধা নহয় আৰু। আমাৰ এইটো নতুন নতুন এপ হয়তো সেইকাৰণে প্ৰব্লেম দি আছে, অসুবিধা। ত সেইকাৰণে ভালদৰে বুজাব পাৰি আৰু। চচিয়েল মিডিয়া হয় আৰু বহুত সোনকালে কৰিব পাৰি, আমি য'তে থাক থাকোঁ কিয়, তাৰপৰা ডাইৰেক্টলি আমি আৰু অনলাইন কৰি ভিডিঅ'টো বনাব পাৰি। আমি তাতে যাব নালাগিব আৰু বিক্ৰী কৰাৰ বাবে বা সম স্যাবিলাক কম মানে হেৰি চল্ভ কৰাৰ বাবে আৰু, সমাধান কৰাৰ বাবে আমি যাব নালাগে।
অ অ ঠিকেই কৈছা।
সেই তাতে ক'ব পাৰিবা নেকি বি ক্ৰী বঢ়াবলৈ হ'লে তিনিটা সহজ টিপছ কি কি হ'ব পাৰিব মোৰ লগ বাবে?
বিক্ৰী ব বঢ়াবলৈ তুমি আ বস্তুৰ ফটো স্পষ্ট আৰু ধুনীয়াকৈ মানে উঠাব লাগিব। তাৰ পাছত গ্ৰাহকে কি কয় তোমাৰ বস্তুক সেইটো ভাষ সহজ ভাষাত মানে তুমি বুজাই দিব লাগিব, মানে গ্ৰাহকে কি কৈ আছে সেইটো শুনি কেনে তুমি সহজ ভাষাত বুজাই দিব লাগিব তেওঁ এইটো যেনেকুৱা ধৰা উ আ কিছুমানক ঘৰত আচাৰ বনাই বিক্ৰী কৰে ত' সেইটো আচাৰ তো মানে কেনেকুৱা ধৰণৰ বা খাই কেনে কেনেকুৱা পাব কি হয় হাড্ৰেড পাৰ্চেন্ট তোমাৰ অ ভাল নেকি? বা কিমান খিনি ঘৰুৱা বস্তু ইউজ মানে তুমি দিছা তাতে ব্যৱহাৰ কৰিছা সেইখিনি বা কোন ফালে আ আৰু এটা কথা তুমি চাবা যে সোনকালে যদি আ তুমি উত্তৰ দিয়া বা সিহঁত যদি মানে ধৰা ডেলিভাৰী কৰি কেনে ঘৰত মানে পঠাই দিয়াৰ ব্যৱস্থা কৰিব পাৰা তেনেহ'লে মানে গ্ৰাহকৰ প্ৰতি গ্ৰাহকৰ আৰু বিশ্বাস বাঢ়ে যে অ নাই মোৰ তাতে বস্তু খিনি আহিব মই তেওঁৰ তাতে অৰ্ডাৰ কৰিছো ত' বস্তু খিনি আহি যাব, তেনেকে কৰিব পাৰি আৰু তুমি।
আচ্ছা বুজি পালো দিয়া ঠিক আছে, তোমাৰ হেই সেইটো বাবে মোৰ বহুত সহায় ঠিক আছে।
অ হয় ঠিক আছে।